মই সুধো আজি বজাৰৰ কথা মানে কথা পাতিব বিচাৰিছো তেওঁ প্ৰথম সুধিব বিচাৰিছো যে তুমি বজাৰ কৰি ভাল পোৱা নে?
বজাৰ কৰি মই ভাল পাওঁ মোৰ মা দেউতাহত মোক কি বুলি কয় বজাৰত যেতিয়া পঠাই যেতিয়া আলহী আহে ঘৰত। আৰু অ' এতিয়া বজাৰত আমাৰ কি বুলি সদায় আমাৰ অ' হয় আমাৰ আজি হওক কালি হওক আৰু এনেকোতো বজাৰতো চবে কৰিব লাগিব। সেইটোৱেই মানে
বুজিছো এইটো লাগেটো এইটো প্ৰয়োজন হয় এইটো। প্ৰয়োজন হয়। অ' বুজিছোঁ মইয়ো সেনেকেই ক'ব বিচাৰিছো। এই মোৰো সদায় বজাৰ কৰিব লগা হয়ে ঘৰৰ কিবা লাগতিয়াল বস্তু। বস্তুবোৰ যেনেকে চব্জি হওক পেকেটীয়া বস্তুৱেই হওক। ইতা সেনেকে এই তাত তেলো লাগে তাতে মানে কাষৰ দোকানতে যাওঁ বেছিভাগ বাকী তুমি বজাৰ কৰিলে কি কয় এ বেছিভাগৰৰ ঘৰৰ কিবা লাগতিয়াল বস্তু তে লোৱানে নে কিবা নিজৰ কাৰণে বেছিভাগ হেৰি কৰা মানে যেনে কাপোৰ কপোৰ, পেইন সেইবোৰ নিজৰে কাৰণে বেছি সেইবোৰ বজাৰ কৰা নে ঘৰত ঘৰৰ লাগতিয়াল বস্তুবোৰ।
মেইনলি ঘৰ লাগতিয় বস্তুৰ কাৰণে যোৱা যায় কিউ কি এ লাগতিয় বস্তু খিনি নহয় অ যেনেকে কেতিয়াবা আলহী আহক ইয়া ফিৰ অ' ঘৰৰ খানা কাৰণে চব্জি হওঁক শাক শাক-পাচলি তাৰপিছত দালি বুত এইবিলাকৰ কাৰণে যোৱা যায়, আৰু কিন্ত যদি নিজৰ কাৰণে যদি কেতিয়াবা মন যায় খাব কাৰণেতো কিবা আনো, বনাই বনাই খাওঁ নহবা বাহিৰৰ পৰাই বনাই পিনে আনো। এনেকে টাইপ
অ। বাকী তুমি বজাৰ বেছিভাগ অকলে কৰা নে লগত কাৰোবাক লৈ যোৱা।
অ' বেছিভাগতো মই অকলেই কৰো। কেতিয়াবা বাৰু লগৰ লগত যাওঁ আৰু মা পাপা হত বহুত মানে একদম অ লাগা হ'লে ইম্পৰ্টেণ ক্ষেত্ৰত কিন্তু বাকী আহ মই অকলেই যাওঁ।
হয়, মই ময়ো যদি নিজৰ কথা কওঁ মইয়ো বজাৰ নিজে যাওঁ মানে আগতে লগৰ বন্ধুৰ হবৰ বন্ধু ইয়া লগৰ লগত গৈছিলো। মানে সিহঁতৰ পৰা শিকিছিলো আগতে কাৰণ মইতো বজাৰ সেনেকে কৰা নাছিলো। কেনেকে এ চবজিবোৰৰ দামবোৰ মাছৰ দাম বোৰ সেইবোৰ শিকি পেলাই এতিয়া মই নিজে যোৱা হৈছো। আগতে এনেই মই বন্ধু য়া মা দেউতাহঁতৰ লগতে গৈছিলো। বাকী তুমি কি কয়, এ তোমাৰ এনে মন মন পছন্দৰ এনে জাগা ক'ত? মানে বেছিভাগ কোনফালে তুমি বজাৰ কৰি ভাল পোৱা? ঘৰৰ কাষত নে ঘৰৰ অলপ দূৰত যাই ভাল পোৱা?
মইতো বজাৰ কৰি ঘৰৰ ওচৰতে কৰি ভাল পাওঁ, দূৰত হ'লে এলাহ লাগে। আৰু ওচৰত হ'লে অলপ বেছি ভাল। ত তাকে ব বিধাটো বেছি পালে ত' সেনেকে, তুমি তোমাৰ কেনেকুৱা মানে?
মোৰো মোৰো এই মোৰ আগতে দূৰত যাব লগা হৈছিলে কাৰণ কাষত মানে ইমান শাক পাচলিৰ ইমান দোকান নাছিলে। তেতিয়া মই দূৰত গৈছিলো, কিন্তু এতিয়া নতুনকে ইয়াতে শাক-পাচলি দোকান খোলাৰ কাৰণে মই এতিয়া কাষতে বজাৰ কৰো, কাৰণ কাষত কৰিলে আৰু কিবা লাগতি হ'লে ডাইৰেক্ট আনি মানে আনিব পাৰি। ইমান মানে দূৰলৈ যাব প্ৰয়োজন নহয় আৰু দূৰ হ'লে আৰু এলাহও লাগে যেনেকে তুমি ক'লা। মই মানে এতিয়া কাষতে আশে পাশে বাজাৰ কৰো। বাকী তুমি কি কয় ব-ব-ক নিজৰ কাৰণে কিমান বজাৰ কৰা, নিজৰ কাৰণে?
নিজৰ কাৰণ তো মই এতিয়া
হেল্ল!
কৰিব খোজো মানে কৰো মানে, ত' সেইটো কাৰণে মই, বেছিভাগ এ বহুত মগু দালি, আ গাখীৰ, দৈ, এইবিলাকৰ কাৰণে মই যাওঁ আনিব কাৰনে। এ কি আমাটো এইবিলাক দৰকাৰে হয়, স্বাস্থ্য ভাল হৈ থাকিব কাৰণে, তুমি আৰু নে নকৰা?
হয়, হয়, মই তুমি এনেই জিমৰ কথা কৈছা ন'?
অ', মই জিম খেল-ধূলা কথা কৈছোঁ।
অ', মানে তোমাৰ কথাটো মানে মাজতে কাত খাই গৈছিল মই শুনা পোৱা নাছিলো। এনে মই যদি কওঁ ময়ো জিমে কৰো ময়ো, হয়, মই এইটো ক'ব ময়ো জিমে কৰোঁ, ময়ো কিবা তুমি জিনেকে ক'লা বুট এ, কণী, বাকী ঘিঁ সেইবোৰ মোকো প্ৰয়োজন হয়, মই মোৰ স্বাস্থ্যটো বনাই ৰাখিব। ত'সে সি সেইবোৰ মোৰো খোৱা যায়, বাকী নিজৰ কাৰণে আৰু যে বেলেগ ক, মই নিজৰ কাৰণে কাপোৰ সেইবোৰ মই নিজে কিনো আগত তে মানে মাহঁতৰ লগত গৈছিলো, এতিয়া মই নিজে গৈ কিনো। কেতিয়াবা উৎসৱো আহিলে, বা কিবা লাগতিয়া হ'লে। বাকী তুমি এ, নিজৰ কাৰণে কাপোৰ, কাজ-কানি সেইবোৰ নিজে কিনা নে নে দেউতাহতৰ লগত যোৱা নে লগৰ বন্ধুবোৰৰ লগত?
কাপোৰ আজি কালিতো চোৱা অনলাইনতে চব খিনি পোৱা যায়। তো
হয়।
যোন মই মই মই বেছিকে মই চাই কি ক'ত বেছি সস্তা পৰিছে কিও কি এতিয়া যিহেতু আমি ছাত্ৰ হয়, আমি পঢ়া-শুনা কৰো তো আমাৰ ওচৰত ইমান পইচা নাথাকে। তো য'ত মই ভাল দেখো কি দামটো ভাল কে পাইছো য'ত মানে মই কিনিব পৰা অৱস্থা তাতে মই যাবলৈ বেছিকে ভাবো মানে।
অ', তুমিতো বোৰ ভালকে প্ৰকাশ কৰিছা কি জীয়ে কাৰণ যিটো আমি ছাত্ৰ আমাৰ লগত সিমান তোমাৰ পইচা নাথাকে সেইটো কাৰণে আমি ইমান য'তে মানে ইমান ভাল এটা সেনেকে জাগাতো এনে ডাইৰেক্ট যাব নোৱাৰো। সেইটো কাৰণে আমি বহুত ভাবি-চিন্তি সেইবোৰ কিনিব লাগে সেইটো তুমি বৰ শুদ্ধ কথা কৈছা। মই শুনিয়ে লাগিছো ময়ো এইটোৱে কৈছোঁ ময়ো বেছিভাগ অনলাইন এইবোৰেই এই মানে ব্যৱহাৰ কৰো কাপোৰ কিনিলে কাৰণ তাতে আমি বহুত ভাবি চিন্তি কিনিব পাৰো আৰু নিজৰ কি যিমান মানে ল গতিয়া থাকে সেইটো আমি চাই চিন্তি কিনিব পাৰোঁ। ইতিয়া, যেতিয়া আমি কি কয় আমি নিজে বজাৰ কৰিব যাওঁ দোকানতে তাত তাতে আৰু দামবোৰ এনেকে আমি মানে এ চাব নোৱাৰোঁ কি বেলেগত ক'বাত কম দাম পায়ে নে নাপায় মানে আমি নিজৰ ম নিজে ইয়াতে ভাল পাইছে ইয়াতে লৈ লওঁ চ' ইমান মানে ভালকে মানে আমি ভাবিব নোৱাৰোঁ সেইবোৰ। বাকী তুমি কি কয় এ উম, তুমি এনে অনলাইন শ্বপিঙৰ কথা ক'লায়ে তুমি অনলাইন শ্বপিঙৰ কাৰণে মানে কি কি এ মানে এপ ব্যৱহাৰ কৰা?
যেনেকে মই ফিলিপ কাৰ্ট, এমেজন, ব্লিংকট তাৰপিছত জিঅ মাৰ্ক্স এইবিলাক আৰু খোৱা ক্ষেত্ৰত চুইগী জমেটো' তুমিওতো এইখিনিয়ে কৰা চাগৈ?
হয় হয় মইয়ো সেইবোৰে কৰো। আ বাকী তুমি মিছ' ইউজ কৰা নেকি সেইবোৰো আজিকালি নতুনকৈ সেই কিবা ওলাইছে নহয় ইয়াত।
কি বস্তুনো বাৰু?
এই কিছুমান এপ থাকে ন, মানে মই মিণ্ট্ৰা মিছ' সেইবোৰো ইউজ কৰা যায়। ব্যৱহাৰ কৰা যায়, তুমি সেইবোৰো কৰা নেকি?
অ কৰো কৰো কৰাত বহুত খিন বহুত এপ ইউজ কৰো মানে। যোনটো বেছিভাগ আহ' আহ'। বহুত সহজ হয় জানাতো বুজাতো সেই এপটোত মই বেছি মানে আগুৱাই যাওঁ মানে।
হয়। বাকী তুমি কিবা সুধিব বিচাৰিছ নিকি বজাৰৰ কথা?
বজাৰ কথা মই সুধিব বিচাৰিছো কি তুমি বেছি দামী টাইপত মানে তুমি যোৱা নে এ অলপ সহজত কম দামীত তুমি চোৱা মানে?
মই সেইটো সেইটোৱে ক'ব বিচাৰিছো তুমি যেতিয়া কলা ছাত্ৰ জীৱন মই সেইটো কাৰণে বেছিভাগ কম দামী বস্তুয়ে মানে বিচাৰো। কাৰণ এতিয়া মানে ইমান খৰচাটো নিজত নাথাকে। সেইটো কাৰণে মই ই দামী বস্তু মই ইচ্ছা কৰিলেও মানে যাব নোৱাৰো। সেইটো কাৰণে কম দামী বস্তু বোৰে যাওঁ। এনে তুমি, তুমি কোৱা এনে এই কম দামী বস্তু বেছিভাগ যা, যোৱা নে দামী বস্তুবোৰ মানে দামী ত' কেতিয়াবা য পইচা বচাইও কিনা যায় ন সেইটো কাৰণে মই সুধিলো।
সেইটো হয় এ এতিয়া এনেকে ক কৰিলে কি কয় আমি বেছি মানে মা পাপাহঁতৰ কষ্টও কমি যায় আমি যদি বেছি জাননা শুনা হৈ যাও এইবিলাক ক্ষেত্ৰত আমাৰ কাৰণে ভাল।
হয় এতিয়া তুমি
আৰু বাকী তুমি এইবিলাক বস্তু চস্তু কিনিব গ'লে য়া কিনিলে তুমি অলপ মনটো তোমাৰ ভাল লাগে নালাগে? এতিয়া, আজি কিবা নতুন বস্তু এটা কিনিব গৈ আছো, খানাৰ বাহিৰে মানে কিবা।
নিজৰ যেতিয়া বজাৰ কৰি এটা মনটো এটা শান্তি পায় মানে এটা হে লাগে কি অ' মই ঘৰৰ কিবা মানে সহায় কৰিব পাৰিছো মানে মা দেউতাহঁতৰ বজাৰে বজাৰে হয়তো। কিনি আনি লাগতিয়াল বস্তু সিহঁতৰ এতিয়া সময়ত থাকে ন, সেইটো নিজৰ কামত ব্যস্ত হৈ থাকে এইটো ব এটা বজা কৰি দিয়াতো এটা সহায় কৰি দিয়া হয় মই মাহঁতৰ দেউতাহঁতক সেইটো কাৰণে মন টোৰে ভাল লাগে তোমাক তোমাৰ এনে ভাল লাগে নে বজাৰ যাই পেলাই?
উম মোক ভালে লাগে বাৰু, কেলেকি বজাৰ গলে অলপ কেতিয়াবা মই অলপ কি কৰো অ বজাৰো কৰিলো নিজৰ যদি বহুত ভাল থাকে বস্তু ওলাই থাকে তেতিয়া সেইবিলাক কিনিব পাৰো। তাৰপিছত কিবা খাইও আহো। লগৰ লগত গ'লে কেতিয়াবা অলপ ফুৰি অহা হয় সেনেকে বজাৰতো কৰা যায় আৰু।
অ বাকী আৰু কি কয় তোমাৰ বজাৰ কৰিতো ভাল পোৱা বুলিতো গম পালোঁ, তুমি এনেই বজাৰ কৰি কি চবতকৈ আটাইতকৈ ভাল পোৱা?
বজাৰ কৰি কি আটাইতকে বেছি ভাল পাওঁ?
উম।
মানে তুমি বস্তু কিনাৰ কথা কৈছা নে? কি বচ
হয় হয়, মানে নিজৰ কি বস্তু তুমি বেছিভাগ কিনি ভাল পোৱা? মানে কি? মানে থাকে ন, মই চ এতিয়া বজাৰতো বহুত বস্তু কৰা যায়, তাৰ ভিতৰত কি বেছি ভাল পোৱা কৰি?
আহ, যদি মই কি খোৱা ক্ষেত্ৰত যদি কৈছা, ত' মই দৈ, মোক দৈ ভাল লাগে, মই দৈ বেছিকে কিনো।
হয় আৰু বাকী কা-কাপোৰ চাপোৰ সেইবোৰ
কাপোৰৰ ক্ষেত্ৰত মই অ', টি চাৰ্ট, মই যিহেতু জিম কৰো, ত' অলপ ভাল মানে একদম অ', টি চাৰ্ট এটা কিনো, য'ত দেখাটো ভাল দেখো, হাফ পেণ্ট, টি চাৰ্ট এইবিলাক।
হয়, সেইটোৱেই, মই তোমাক সেইবোৰে সুধি পাইছোঁ, ধন্যবাদ। এইটোৱেই মই, আজি মই, তোমাৰ এই বজাৰবোৰৰ কথাতো মোৰ ভাল লাগিল।
অহ, থেংক ইউ।